শুনিছ হা! কি কৰি আছ? এই আছোঁ এনেই।
অঁ - ভাত চাহ তাহ খোৱা হ'ল।
চাহ তাহ খালোঁ! এ ভাত পানী খুৱাই ল'ৰাকো পঠালোঁ মানুহজনকো পঠালোঁ।
অঁ!
এতিয়া অলপ বহিছোঁ আও।
অঁ! মই এই চাহ কন-
চাহ‌ কন খাই পেলায় মই বহিছোঁ। অঁ ছোৱালী জনীক স্কুলে পঠিয়াই ওম। ভাত বনালে নে? কি দি বনালে। অঁ মই, মই হেৰি বনালো এ- আজি বৃহস্পতিবাৰ দালি বনালোঁ তাৰপিছত আকৌ- ৰঙালাও, লেচৰি মাহ, কঁঠালগুটি- আলু চয়াবিন এনেকে ভাজিলোঁ। তাৰপিছত আকৌ হেৰি- এ লাও পাত যে ৰঙালাও পাত কোমলীয়া পাতকেইটা বেচনত ডুবাই পেলাই ফ্ৰাই কৰিলোঁ।
অ।
তাৰপাছত পাপৰ ভাজিলো আৰু সেয়াই। মই ৰাতিপুৱা দালি বনাই দিলো, উম, তাৰ পিছত আকৌ কনি বইল কৰি দিলো আৰু তেনেকে খাই গল আও। অঁ। ৰাতিপুৱা যে, উম, নাই বনোৱা, উম।
এতিয়া ৰাতি, ৰাতি মাছ দিয়ে খালো বাও।
অঁ।
এতিয়াহে কণী।
অঁ।
এতিয়া একন বহি লৈছোঁ সিহঁতক পঠিয়াই কৰি লৈ।
অঁ।
তাৰপিছত লাগিম আও কামত।
কামতং আকৌ বনাবলৈ হবই দু
অ অ আকৌ হবই বনাবলৈ দুপৰীয়া।
উম দুপৰীয়া কি বনাম বুলি ভাবিছে?
দুপৰীয়া দুপৰীয়া জানো কি বনাও এতিয়া। আছে মাছো আছে কালি আনি থৈ দিয়া।
উম, অহ। মই বোলো ভাবিছোঁ হেৰী দুপৰীয়ালৈ বোলো টেঙা মাছৰ জোল বনাম।
অ অ মই তেনেকে ভাবি আছোঁ, এই মধুসোলং টেঙা যে
হুম।
চিনি পোৱা নে নোপোৱা?
পাওঁ।
অ এই মধুফুলন টেঙা দি বনাম বোলো।
উম উম।
দুপৰীয়া দুপৰীয়া টেঙা খাই ভাল লাগিব। এ টেঙা অ টেঙা পাত এমুঠি ছিঙি আনিবা। তাৰ পিছত এয়া বটন গুৰি কেইটামান পিচি দিবা।
অঁ।
তেনেকে তে তেনাই পেলাই দিবা তাৰপিছত পানী দিবা দি পেলাই মাছখিনি উ উতলি আহিলে দিবা মোৰ উতলটো আহিলে মাছখিনি। বেছি টান নহয় সহজে অহ।
চিম্পল আমাক। গাঁৱ গাঁৱলীয়া হেৰি খাদ্যবোৰ এনেও চিম্পুল চিম্পুল হ'লেও সোৱাদ বহুত হয়। উম হেলডিও হয় লগতে ন উ স্বাস্থ্যৰ কাৰণেও ভাল।
ভ এয়া হেৰি ঘৰতে আছে মছন্দৈ শাক যে টেঙাটো তাকে চিঙি পেলাই থৈ দিছো চিঙি গৈ।
হেই এই বৰাটো যে বনাই কেনে এইয়া ভেবেলী লতা দি, কেনেকৈ বনাই?
অ ভেপেলী লতা পাতকেইটা হেৰি কৰিবা তুমি চিঙি কৰি পটাত পিচিলেও হয় নহলে বা মিক্সিত দিলেও হয় জালুক জলকীয়া নহৰু চব দিবা।
কি?
লৈ, তাৰপিছত, আটা নহ'লে বা বে তেনেকে অকন মিক্স কৰি দি দিবা, দি পেলাই তেলত ভাজিলেই হৈ যাব আৰু, সৰু, সৰুকে।
অ'। হেৰি যে, সিদিনাখন, অহ। সিদিনাখন মানে, কালি যে, সেই নিমকি ৰেচিপিটো কৈছিলে।
অ'।
সেইটো মই বনালোঁ নহয়।
অ', হয় নেকি?
উম, সন্ধিয়া সময়ত।
অ'।
বহুত ধুনীয়া হৈছে, খাবলৈ।
অ', অ'। তেনেকে ঘৰতে বনালে মানে, খাবলৈ ভাল লাগে। দোকানৰ বস্তু এতিয়া, কেতিয়া পেকিং কৰি থৈ দিয়ে। ঠিক নাই নহয়। এক্সপায় ডেটো যাব পাৰে, আৰু বাহী তেলতো কিছুমানে ভাজি থ'ব পাৰে। এতিয়া আমি, ঘৰতে এতিয়া, আনি লগত, লগত বনাই পেলাই থৈ দিওঁ। আমি কেতিয়া বনাইছো, আমি জানো। হয়নে নহয়, তেতিয়া আমা, খাব খালেও আমাৰ মানে, ক্ষতি নহয় আৰু।
উম, মই মানে অলপ হেৰি, ডাঙৰ, ডাঙৰকৈ বনাইছোঁ, এনেকে ডাঙৰ নিমকিটো, সেনেকে বনালোঁ। এনেকে, খিচখিচকে কাটি নাথাকিলোঁ আৰু।
অ'।
ঘৰতে খাম, যিহেতু বোলো ডাঙৰ, ডাঙৰকৈ বনালোঁ আৰু, তিনিকোণীয়াকে বনাইছোঁ।
পাৰি তেনেকেও বনাব কাৰণে।
উম।
খালি বেলি লোৱাটোহে কথা আৰু। আৰু মুঠতে মানে অকণ লাডু, লাডু হৈ থাকিলে বেছি কি সোৱাদ উঠে। তেতিয়া মানে, কোমল, কোমল মচমচীয়া হৈ উঠে।
অ', আৰু অ', আটা, আটা দি পাৰি, মানে নিমকিটো বৰ বেছি সোৱাদ নহয় ন।
অ', ভাল নালাগে খাই। তথাপি ভালে লাগে। মই এবাৰ বিহুত আটা দিয়ে বনালো।
অ', অ'।
খালি মানে, মঠোতে
অ', অ', অ', ময়দাটো হ'লেকে মানে, বেছি ভাল আৰু।
অ', ময়দাটো হ'লে মানে, তুমি দোকানৰ পৰা যেনেকে কিনি আনা। খোৱা সোৱাদটো মানে, তেনেকুৱাই হৈ উঠে।
হয়, হয়, উম। তাৰপিছত এইবাৰ বিহুত আকৌ, মই বহুত কিবাকিবি হেৰি বনালোঁ। কেক এটা, কেক এটাও বনালো, তাৰপিছত লালমোহন কেইটামান।
অ'।
তাৰপিছত, আকৌ গজা।
অ'।
তা নাৰিকলৰ লাৰু, তাৰপিছত আকৌ
তিল তিলৰ লাৰু, মিঠ মই মিঠৈৰ লাৰুটো ইমান ভাল নাপাওঁ, তথাপিও মানে বনাওঁ আৰু।
উম, নাই মই নবনালোঁ, মই বেয়া পাওঁ যে, নবনালোৱেই।
মোৰ ইমান
ইমান এটা ভাল নাপাওঁ উম
খালি তিলৰ লাৰুটো বেছি ভাল পাওঁ খাই।
অ, মই আকৌ নাৰিকলৰ লাৰুটো ভাল পাওঁ।
অ, তিলৰ লাউ, নাৰিকলৰ লাউ। সেইকেইটা বেছি ভাল লাগে খাই।
উম
বিহু আহিলে আউ বিদে বিদে বনোৱা যায় কিন্তু খোৱাহে নহয়গৈ আউ বিহু পা ছতে খাবলে মন যায়
অ
যে বিহুত খাবলৈ মনেই নেযায় বিহুতো যোৱাৰ পাছতে আকৌ খাওঁ খাওঁ লাগে তেতিয়াহে
আহ বিহুত যে আলহী আহিলে প্লেটখন ভৰাই দিব পাৰিলে ইমান ভাল লাগে ন মনটো উম তাতে ঘৰতে বনোৱা বছ
বনোৱা বস্তু যত দেহ দিবলৈও ভাল লাগে মনতো ফূৰ্তি লাগি থাকে
উম তাৰপিছত আহে মানুহজনৰ লগৰ আহিছিলে বিহুত তাৰ পিছত দি পঠাইছো তাৰ পিছত খাই আছেও বা বৌ বোলে ইমান ধুনীয়াকে বনাব পাৰিছে এনেকে কছে আউ তাছত সিহঁতক ঘৰলৈকো দি পঠালোঁ
অঁ
এবা হেই মাঘৰ বিহুত অঁ ভাল পায় এনেকে দি পঠালে হয় তাৰপিছত আকৌ এইয়া হেৰি মাঘ বিহুত জলপান খুন্দিলোঁ মানে এই বহাগৰ বিহুটো খুন্দিছো এবা মানে বিহু বুলি ক'লে জলপান কেটামান থাকিলে ভাল লাগে আউ হয়
অ তথাপিও মাঘৰ বিহুত বেছি জলপান ন সেইটো
উম
জলপান বনালে যে বেছি ভাল লাগে চবেই চবৰ ঘৰতে ঢেঁকী থাকে ঢেঁকি মানে ৰাতিপুৱাৰ পা বানে দিনটো আৰম্ভ হৈয়ে থাকে আউ অ ঢেঁকী খালত বহি
উম চাহ খাইও ভাল লাগে উ এতিয়া মানুহবোৰে আকৌ হেৰি ৰাতি জলপান নুখুন্দে হয়নে আগতে অঁ আগতে আমাৰ মা আইতাহঁতে ৰাত তিয়ে খুন্দে দিনত মানে এইবিলাক ভেজাল নাৰাখে দিনত পিঠা পনা বনোৱা ভেজালবিলাক কামবিলাক কৈবই লাগে হয় ৰাতিয়ে মানে জলপান বিলাক নকৰে উম
আমি এলাহ পাও দিনতে যিমান পাও আজই কৰি থৈ দিও এলেহুৱা আগৰ দিনত তেনেকুৱা নাছিলে
উম
এতিয়া পুৰা এলাহ
উম এলাহ হয় বোলা
আ মানুহজন কামলৈ গ'ল
অ গ'ল
অ অ
কামলৈ গ'ল ল'ৱাটো স্কুল গ'ল
এ কঁঠাল পাইছিলা নেকি বাউ
অঁ কঁঠাল পাৰিছিলোঁ
অ অ
অ', অ'। শেষে হ'ব এতিয়া বিক্ৰী কৰি, কৰি।
অ' এইটো এতিয়া পাৰিথৌৰাটো কিমান দামৰ আছে?
এইটো হেৰি ঘৰতে খাম বুলি থৈছিলো আৰু।
অ'।
পকিছে অলপ অ হ'ব দিয়ক।
অহ।
লৈ যাব আহি।
কিমান টকা লাগিব।
নালাগে দিয়ক এনে খাব।
অ' হয় নেকি এনেই দিবা মানে মৰমতে।
অ' মৰমতে দিম আৰু।
মই যাম বাৰু দহটা মান বজাত বুজিছা। সেই পিনে মাহী এজনীৰ ঘৰতো খবৰ ল'ব লাগে।
অ', অ'।
যাম।
তাৰপিছত হেৰি আপুনি ভাত খোৱা নাই চাগে নহ।
মই নাই খোৱা ভাত।
অহ।
খাম অলপ পাছত আৰু।
অ'।
কাম খিনি কৰি, কৰি আজৰি হৈ লওঁ চাদৰ আছে থোপা বান্ধিবৰ কাৰণে দুখন।
অহ।
এতিয়া সুতা আনি থৈ দিছোঁ।
উম।
তাকে, কি কওঁ এতিয়া চাদত মানো বান্ধো অ', অ' বান্ধো।
তাৰপিছত আকৌ হেৰি। কাপোৰ ।
কাপোৰ চিলাও। ঘৰতে আছে মেচিন মেখেলা চেখেলা চাদৰ পতি চিলাও।
অৰ্ডাৰবোৰ পাইছানে?
অ' আছে অৰ্ডাৰ।
উম। অৰ্ডাৰ নাথাকিলেও নিজৰে লাগতিয়াল, লাগতিয়াল অ'।
মেচিনটো থাকিলে তুমি নিজে যিকোনো বস্তু এটা অকন চিলাই চিলনি চিঙি থাকিলে তুমি চিলাব পাৰা।
অ'। তাৰপিছত সেয়া মোৰো আছে কাপোৰ দুজোৰ আহিলৈকে লৈ যাব দিয়ক।
অ', অ'।
ধুনীয়াকে দহি গুঠি দিব।
অ'।
মই সেয়া যোৱা বছৰে বোৱা কাপোৰ।
অ' ঘৰতে বোৱা।
ঘৰতে বোৱা অ' তাৰপিছত হেৰি নাই চিলোৱাই নাই যে
কালি এখন চিলাই লৈছোঁ। ঘৰতে বুই থৈ দিয়া মেখেলা এই গৰমত পিন্ধিবৰ কাৰণে।
উম'
পাটলা পাটলা। এই ঘৰতে চিলাই থৈ দিয়া বা বোৱা কাপোৰ। মোৰ পিন্ধিব মন নাযায়।
নযায় মৰম লাগে ন উম।
অকণমান পুৰণা হোৱা পিছতহে পিন্ধিব মন যায়।
উম' আৰু ঘৰ ঘৰতে নিজে বৈ লোৱা কাপোৰ কেইযোৰ। পিন্ধি যেনেকুৱা আৰাম বা, উম
কিনা কিনা আজিকালি চব ভেজাল থাকা হ'ল।
ভেজাল অ' চব ভেজাল, মাছাজ সুতা দিব লগতে আকৌ কিবা পলিচ, টা দিব, ঠাই ঠাইলেং মিক্স।
অ', অ'।
হ'ব দিয়া নহলে ন। শুনিছা? হেল্ল'?
হেল্ল' অঁ হ'ব দিয়া নহ'লে অঁ হ'ব দিয়া। তোৰপাই থৈদিবি দোকানখন তেতিয়া বন্ধ বুলি পেলাই নাহিব। দোকাণ খুলি খুলি থৈ দিব পৰা মানুহ ন।